হেল্লো।
হেল্লো।
অ কি কৰি আছা।
বহি আছোঁ।
অ। ভাত পানী খালা।
ভাত পানী খালো।
অ।
তুমি খালা।
উম্ অ খালো।
অ কি কৰি আছা এতিয়া।
তেতিয়াই এনে বহি আছোঁ।
অ।
খবৰ খাতি। তুমি কেনেকুৱা।
ভালে।
অ। আহিলি এইটো ল।
কলৈকে যোৱা নাই নেকি ফুৰিবলৈ।
যোৱাই নাই বৰ্তমান।
অ কিয় বাৰু যোৱা নাই।
এই গৰম বন্ধতহে যাম অ।
অ।
তুমি নোযোৱা নেকি।
ময়ো যাম।
অঁ ক'ত যাবা পিছে?
উম ক'ত যাম তাকে ভাবি আছোঁ।
অঁ
ক'ত গ'লে ভাল লাগিব?
উম তাকে তো। ভাল জেগা এটা চাব লাগিব আৰু।
উম। চাব লাগিব ভাল জেগা এটা দূৰত। মানে ওচৰতো ইমান ভাল নালাগে যাবলে। অলপ দূৰ জেগাত ভাল লাগে।
সেইটোৱে।
উম।
মন্দিৰৰ ফালে যাবা নেকি?
মন্দিৰৰ ফালে যাব পাৰি সেইফালেও।
অঁ মন্দিৰত এবাৰ যাম নহ'লে ন।
উম হ'
তা অহ তাৰ পিছত ফুৰিব যাম বেলেগত আৰু।
কোনে কোনে যাব লগৰ খিনিক সুধি চাবা।
অ'হ অকলে গ'লে ভাল নালাগিব।
উম।
লগৰ লগত অ সেইটোৱে আ।
উম।
উম কৰ মন্দিৰত গ'লে ভাল হ'ব, ক'চোন?
ক'মন্দিৰত কামাখ্যা মন্দিৰততো যোৱটো বাৰু ভালেই হ'লে হয়। ভালে আছিলে সিফালে।
যাব পাৰিলো হয় তাতে।
উম
তাতে যাম নহ'লে ন।
হ'ব। লগৰ খিনিকিকো সুধি ছাবা।
অ তোমাৰো কবা লগৰ খিনিক।
অ মোৰো এবাৰ সুধি চাই।
অহ ভালেই হ'ব গ'লে। হা হা?
আজি এইফালে নাহা নেকি?
অ এইফালে যাম চাগে ফুৰিব যাওঁ নহয় স সদাই স সন্ধিয়া সন্ধিয়া
অ আহা নেকি
অ
অ।
কালি তোমাক বজাৰত দেখিছিলো নামা। লাই আৰু
মইতো দে মই জানো মই দেখিয়ে নাপালো চাগে তোমাক।
আহ মাতিব লাগে।
অ দেখাতেন্তো মাত দিলো হয়। মই চাগে দেখি নাপালো।
সেইটোৱে।
উম। আকৌ নামঘৰলৈ আহিছিলে নাই।
নামঘৰ লৈ।
আহ।
নাই যোৱা নাই।
অ। আহিব লাগে।
উম। এ তোমালোকৰ মাহত কি কৰি আছে।
আমাৰ মাহত আছে শুই আছে
আহ।
তোমালোকৰ
আমাৰো আছে এনেই কি কৰিব আৰু
অ আজি কি বনালা
উম আজি
উম
আজি কি বনাইছিলো জানো পাহৰিলো নহয়
অ
খবৰ খাতি ভালেই।
হা।
খবৰ খাতি ভালে নে?
খবৰ খাতি। তি ভালে। বৰ্তমান।
কিমান ভাল
বহুতে ভাল আৰু
অঁ।
তোমাৰ।
মোৰো ঠিকেই আছে।
অ। সিমানও ভাল নহয় নেকি?
হয় ভালো বেয়াও আৰু দুটা অ
অ
উ
লগৰ ভণ্টিজনী কি কৰি আছে?
আমাৰ ভন্টি খেলি আছে খেলা কাম আৰু কি কৰিব।
আহ আৰু ওচৰৰ ভণ্টিজনী ওচৰৰ ভণ্টি জনী
ওচৰৰ ওচৰজনীও আছে এনেই মোবাইলতে বিজি জি
মোবাইলতে বিজি নেকি?
অ কি কবা এতিয়া মোবাইলৰ যুগ আৰু মোবাইলে চাই থাকে সেইকাৰণে মোবাইল নহ'লে নহয়ে
উম মোবাইলটোৱে মেইন আৰু
উম সেইটোৱেইটো আজিকালি সৰু পোৱালীকো বলেই নোৱাৰে মোবাইল
উম
কামাখ্যাত যাবা তেনে ন
অ যাম
আহঁ আমিও যাম ভাবি ভাবি আছো আৰু
ওলাবা একেলগে যাম ভাল লাগিব গৈ।
অ
উম আৰু সিফালে পৰা বেলেগ জেগাতো যাম চাব ঘুৰিব যাম ফুৰিব যাম
আহ এনে তুমি কামাখ্যাত গৈছা এবাৰ হলেও।
মই গৈছো
উম ভাল আছে নে মন্দিৰটো?
অ বহুত ভাল আছে
আহ
মন্দিৰত গলো তাৰপিছত সফালে ফুৰিব গলো
অঁ
বহুত ধুনীয়া ধুনীয়া জেগা আছে
আহ গলে ভালে লাগিব তে
আৰু এটা উম আৰু এটা ক জেগা তাতে অপেনিং হৈছে নহয়
অঁ।
প্ৰয়াকৰ নিচিনা এখন যে আছে নহয়। তাতো গৈ ভাল লাগিব। তাতো যাম বুলি ভাবিছো।
অঁ, শুনিছো বাৰু।
অঁ।
কিবা প্ৰাগ এখন বনাই প্ৰাগ খ এ প্ৰাগৰ টাইপৰে নেকি নজানো। অঁ।
তেনেকুৱা নকৰেই হয় আৰু ভালে লাগে গৈ কেনে চবে গৈ থাকে।
অঁ।
সেইটো কাৰণে ভাবিছো আমিও যাম বুলি এইবাৰ।
অঁ, পাৰি যাবলে লগৰে লগত।
ওলাবা তেনে যাম একেলগে।
অঁ হব। ফোন কৰ আহ লৈ ল'বা লগৰ চগৰ ধেৰ।
উম লগত অঁ, এনেইতো ভাল নালাগিব ন অকলে গ'লে মানে।
অঁ, তেতিয়াহে অলপ ফটো ছটো উঠোৱা মানুহ থাকিব।
অঁ। নবাতো এনেই কোনে আমাক। উম।
তোমালোকৰ ভন্টি কি কৰি আছে হা হা।
বজাৰ গৈছে।
অঁ, আজি বজাৰ আছে নেকি?
অঁ, আজি বজাৰ আছে।
অঁ। আমাৰ ইয়াত হেৰি বেলেগ দিনা হয় সোমবাৰ দিনটোত নহয় আৰু।
অঁ, সোমবাৰ দিনটো নহয় নেকি?
অঁ।
আমাৰ এতিয়া মানে সোমবাৰে হয়।
অঁ, উম।
তুমি কামাখ্যা মন্দিৰলৈ যোৱা নাই নেকি? কামাখ্যা মন্দিৰলৈ যোৱা নাই নেকি?
মই যোৱাই নাই এবাৰু যাম ভাবিছো।
অঁ,
লগে নাপাওঁ যে যাবলে।
অঁ, আৰু এইফালে। আৰু আমাৰ ইয়াতে যে এটা মন্দিৰ আছে তাত গৈছে নে নাই ভাণ্ডাই মন্দিৰত?
উম ভাণ্ডাই নাই গৈছো গৈছো গৈছো।
অ কেনেকোৱা লাগিলে গৈ কিনে
গৈ ভালে লাগিছে আৰু জেগাতো আগতকৈ বহুত ভালেই হ'ল।
উম
আগতে কি বুলি কয় এতিয়া পকাৰ হ'ল আগতে কেনেকোৱা আছিল জানো পাহৰিছো।
উম আগতেতো মানে অলপ পকাৰেই আছিলে মানে অলপ মানে ইমানো নাছিলে আৰু
অহ ওমহ
টো নাছিলে এতিয়াতো গেত চেত চব বনাই দিছে
অহ তুমি গৈছা
মই এই নতুন বনাওতে যোৱা নাই বাৰু যেতিয়া আধা খৰীয়া গেট তেতিয়া গৈ
অ অ
আৰু এবাৰ যাবনে মানে যাম বুলি ভাবা অ
অহ
যোৱা যদি ওলাবা একেলগে যাম
অ যাব পাৰি
অ
তোমালোকৰ আইতাৰ খবৰ কেনেকে কেনেকোৱা
ভালে
অ
আপোনালোকৰ
আমাৰ আমাৰো তেনেকোৱাই আৰু। ভাল বেয়া মাজতে
অহ উ আজি তোমালোকৰ ফালে যাম বুলি ভাবিছো
অ আহিবা ডিচকাচ কৰি ল'ব পাৰিম ক'ত যোৱা হ'ব কত ন যোৱা নহ'ব
অহ
হ'ব দিয়া ন
উম হ'ব দিয়া তেনে আঁহ হব
অঁ